হেল্ল', অ হেল্ল'
কি কৰিছা?
অ' মোৰ
হেল্ল'
অ' অ' শুনিছা
অ' এতিয়া শুনছো।
অ' মই এনেই তোমাৰ ভাত খাইছো আৰু ভাত খাই এনেই বিচনাতে পৰি আছিলো, তুমি?
মই তোমাৰ পকাত বাগৰি আছো ইমান গৰম পৰিছে।
অ আচ্ছা আচ্ছা, স্কুল গ'লা স্কুল কলেজ
না কলেজ নাই যোৱা এইকিদিন
অ এক্জাম চলি আছে নিকি?
এক্জাম বুলি নহয় এক্জাম নাই চলা বাৰু এনেই নাই যোৱা গৰমত।
আচ্ছা আচ্ছা, ভাত খালা?
ভাত নাই খোৱা দেই খাম আৰু অলপ পাছতে।
আচ্ছা আচ্ছা ঠিকে আছে দিয়া।
তাকে, খবৰ কেনেকুৱা?
মোৰতো এতিয়া ঠিকে চলি আছে বাৰু।
এতিয়াহে ঠিকে চলিছে নিকি?
অ মানে একেদিন এক্জাম চলি আছিলে ন এতিয়া বন্ধ দিছে আৰু। সেইকাৰণে আৰু অলপমান ইনজয় কৰিব পাৰিছো এইকেইদিন।
পুৰা ফোন চোন চাইছা চাগে, ফুৰিছা চাগে ক'বাত ক'বাত।
অ পুৰা ফুৰিছো কি কবা, তোমাৰ কোৱা খৱৰ-খাতি
আছোঁ আৰু দিয়া বৰিং লাইফ, সেই ক'বাত যোৱা মাথা মাৰি আছোঁ ৰে ক'বাত যাওঁ যাওঁ লাগিছে। গৰমত মানে অলপ ভাল ঠাণ্ডা জেগাত।
আচ্ছা আচ্ছা এতিয়া মানে কিবা প্লেন বনিছে নে কোনটো জাগাত যাবা এনে?
একো প্লেন বনা নাই, তাকে তোমালে ফোন মাৰিছো কবাত প্লেন বনাওঁৱে নেকি। ৱাত যোৱাই নিকি তুমি।
অ অ বনাব পাৰি বাত তোমাৰ এনেই তুমিতো ঠাণ্ডা জাগাত যাব বুলি কৈছিলা ন ঠাণ্ডা জাগা।
অ মানে লাইক সেনেকুৱা ঠাণ্ডা জেগা নহয় আৰু নদী-চদী থাকা পাহাৰ লাইক তেনেকুৱা আৰু অলপ সেনেকুৱা পৰিৱেশটো ঠাণ্ডা যাতে।
অ তেনে আমি এটা কাম কৰিব পাৰো- আমি তোমাৰ হা জাগা আছে হা যোৱাৰ, মই তোমাক অপচন দিব পাৰো। ঠিক আছে, তোমাৰ ফাৰ্ষ্টটো হ'ল অ তুমি এটা কথা কোৱা কি তুমি মানে অলপমান ওচৰত জাগাত যাব বিচাৰা যাত মানে অ ফ্ৰেণ্ডলি বাজেট হয় অলপ দূৰৰ জাগাত।
জেগাটোৰ ওপৰত ডিপেণ্ড কৰে কেনেকুৱা কি জেগা।
জেগাতটো ইফ তুমি দূৰৰ জাগাত চুজ কৰিলা আৰু তাত বাজেটো অলপ টাইট লাগে কিন্তু ভাল লাগে। যেনেকে ভাবি লোৱা লাদাখ, মানালী ঠিক আছে। টো দূৰৰ জেগা হৈছে। বাকী ওচৰত
হৈ গ'ল ঘৰৰ পা পাৰ্মিচন নিদিব।
অ অ ঠিক আছে তেনে তোমাৰ কাৰণে বুজিলো, তেনে ওচৰ জেগা আছে আৰু ফ্ৰেণ্ডলিও বাজেট হয়। ঠিক আছে হৈ যাব মেঘালয়া নহ'লে ছিকিম নহ'লে মিজোৰাম নহ'লে অৰুণাচল প্ৰদেশ। এই চাৰিটা অপচন আছে তোমাৰ তাত।
ছিক্কিমটো কেনেকুৱা হ'ব?
মানে মইতো এনে মেঘালায়া গৈছোঁ অৰুণাচলো গৈছোঁ মই, মই ছিক কিম আৰু মিজোৰাম যোৱা নাই আৰু মিজোৰামটো তোমাৰ ষ্টেট হ'ল মানে তাত মানে বহুত ভাল মানে ইলেক ট্ৰেচিয় ৰেট বহুত আছে কিন্তু মানে ছিক্কিমটো বেছি ভাল আৰু দেখিবলৈ। মানে জাগাটো পাহাৰীয়া এলেকা ন আৰু ঠাণ্ডাও পৰে তাত। অঁ দাৰ্জিলিংটো অ দাৰ্জিলিংটো তোমাৰ, সেইটোতো তোমাৰ মিজোৰামৰ ভিতৰত আহে কিন্তু দাৰ্জিলিংটো।
উম হুম।
চ' তুমি এটা চুজ কৰিব লাগিব ঠিক আছে, শুনা যেনেকে তোমাৰ দাৰ্জিলিংটো বহুত ধুনীয়া দেই সেইটো মিজোৰামৰ ভিতৰতে আহে। কিন্তু গেংটকো আছে সেইটো তোমাৰ ছিক্কিমৰ ভিতৰতে আহে সেইটোওতো ধুনীয়া ন।
য়া য়া।
সেইটোয়ে এতিয়া তুমি ক'ত যাব বিচাৰা, তেনেকে যাব পাৰি।
যোনটো ভাল হয় আৰু মানে ভাল আমি মানে কি ফুৰাটো, এনজয় কৰাটো পাছত আহে, ফটো চটো ক্লিক কৰাটো আগত আহে ন। ত' মানে জেগাটো যোনটো আজিকালি ধুনীয়া আৰু য'ত মানে ছেফলি যাব পাৰো আৰু যাতে। প্ৰব্লেম নহয় আৰু চব ভাল হয় তেনেকুৱা জেগা আৰু।
অ' তেনে পাৰি বাৰু তুমি
এই তুমিচোন আকৌ তুমি মেঘালয় গৈছা বোলে ন? তোমাৰ একেটা অ' ত' একেটা জেগাতে ফুৰিবলৈ হ'লে তোমাৰ আমনি নালাগিব।
অ সেইটোতো হয় বাৰু।
তো নোযোৱা জেগা এক্সপ্ল'ৰ কৰোঁ। মই মইতো বাৰু যোৱা নাই ক'তো। কিন্তু তুমিটো গ'লা ন এতিয়া ত' তোমাৰ চাগে একেটা জেগাত যাবলৈ তোমাৰ ইচ্ছাও নহ'ব ন।
নহয় মোৰ মানে মেঘালয়া গৈছো বাকী মই ছিক্কিম তোমাৰ যোৱা নাই। ছিক্কিম আৰু মিজোৰাম। এতিয়ালৈকে যোৱা নাই।
অ', কি কৰো ছিকিম যাবা নে মিজোৰাম যাবা?
আহ মইতো কৈছো ছিক্কিম ব'লা।
চিক্কিম উম। ত' বাজেট চাজেত কিবা জানা নেকি তেনেকুৱা?
বাজেট তোমাৰ বাৰ হাজাৰৰ ভিতৰত।
এইটো মানে তুমি কোৱাত হেৰি টেট ট্ৰিপ প্লেনাৰবিলাক থাকে যে কিবা আজিকালি পেকেজবিলাক তেনেকুৱাত যাবা নে অকলে যাবা?
না, না, না এইবিলাক পেকেজ নলওঁ, আমি নিজৰ মতে যোৱাটো বেছি ভাল হ'ব নেকি?
উম, কিছুমানে যে আজিকালি থাকে নহয় পেক কেজবিলাক তোমাৰ চাৰি হাজাৰতে নে তিনি হাজাৰতে মানে তোমাৰ গোৱা ফুৱাই লৈ আনে। মানে মোৰ সঁচাকে ফুৰাই নে মিচাকে ফুৰাই অলপ মানে সন্দেহ হয় মানে এইবিলাক যে দেখাই আকৌ তোমাৰ সাত হাজাৰ টকাত বানাৰস ফুৰাই, এনেকে তেনেকে তোমাৰ যায় ন মানে।
ন এইটো এইটো ঘূৰাই বাৰু কিন্তু সিহঁতৰো এটা কথা থাকে। সিহঁতৰ মানে আমি আ নীতি নিয়মত চলিব লাগিব তোমাৰ। যেনেকে ভাবি লোৱা এইটো জেগা হৈ গ'ল, আপুনি আপোনালোকে আধা ঘন্টাতে এইটো জাগাত যি কৰে কৰি লওক কিন্তু সেইটোতো ন'হব ন, যেনেক আমি ভাবি লোৱা ছিক্কিম তোমাৰ এটা ৱাটাৰ ফলত গ'লো। তাত মানে চবে ফ টো উঠিলো অলপমান গা-ধুলো। সেইটোতে দুই দুই তিনি ঘন্টা লাগি যাব ন'? চ' কিন্তু সিহঁতৰ মতে এইটো আপোনালোকে এইটো আধা এক ঘন্টাতে কমপ্লিট কৰিলওঁক এইটো জেগাটো। পিছত বেলেগ জেগাটো যাব আছে চ' মানে নি জে গ'লে মানে নিজৰ হিচাপত চলিব পাৰে আৰু আৰু মানে বেলেগে লৈ গ'লে মানে সিহঁতৰ হিচাপত চলিব লাগে সেইটোৱে কথা আৰু।
অ', আৰু সিহঁতৰ মতে গৈ পেলাই আমি সিহঁতৰ মতে খাব লাগিব। ত' এদিন হোমষ্টেত থাকিব লাগিব। আই থিংক ইমান কে ভালো ন'হব চাগে সেইটো মানে। প্ৰভাইত কৰাব কাৰণ ইমান কম বাজেটত দিছে ন'। সিহঁতৰোটো প্ৰফিট হ'ব লাগিব ইমান ক'ম বাজেটত।
সেইটোৱেটো। সেইটোয়েটো ন' সেইটো আৰু সিহঁতেও মানে অলপ এক্সট্ৰা চাৰ্জেছো লয় আৰু। সেইটোয়ে আৰু কথা। বাকি পেকেজ হ'লে ল'ব পাৰি। কিন্তু মইতো মেঘালয়া গৈছো ন', নিজৰ মতে গৈছো। চ' নিজৰ মতে যোৱাটো বেছি ভাল হয়। আৰু মানে আৰু এটা কথা, ইহঁতে পেকেজ ল'লেও মানে কিবা হ'লে সিহঁতৰ ৰিক্স হয় ন'! সেইটোক এটা এইটোয়ে এটা ভাল বস্তু মানে।
আমাৰ প্ৰফিট। থাকিব আৰু।
সেইটোয়ে সেইটোয়ে কিবা সিহতে কিবা কেনচেল নহ'লে কিবা হ'লে সিহতে মানে পইচা আমাক দিব লাগিব আৰু।
ইমানখিনি বাকী ইমান নুফুৰাব চাগে ইমান জেগাত তেন্তটো ভাল আমি নিজে যোৱাটো আৰু তোমাৰ লগৰ-চগৰ যাব নিকি তো অকলে যাবও নিদিব না।
অ', আচ্ছা, মোৰ আছে লগৰ আছে কেইজন মান মানে মোৰ লগৰ দুজন আছে। আৰু লগৰ দুজনৰ আৰু সিহঁতৰ ভাল মানে ফিমেল ফ্ৰেণ্ড দুইজনী মান আছে সিহতে যাব আৰু মোৰ লগত এটা মই অকলে আমি, এতিয়ালৈকে পাঁচ জন মান আছো তুমি যাবা?
তোমালোকে প্লেন কৰিছা নেকি তেনেকে যোৱাটো?
আমাৰতো প্লেন কৰি আছো মই যে তোমাক কৈছিলো এতিয়া মানে এনেই অলপ উইকেণ্ড দিছে ন'! কলেজৰ বন্ধ এতিয়া মানে প্লেনটো বনিছে আৰু আমাৰ কাৰবাৰ যোৱা আৰু।
উম, তাকেই যাওঁ বুলি ভাবি আছো।
সেইটোয়ে তুমি আহি যোৱা আমি ছজনে যাব পাৰিম মিলি।
উম, কিহত যাবা‌ গ'লে?
গ'লে তোমাৰ ইয়াৰ পা ট্ৰেইনত গুৱাহাটীলৈকে যাম। ট্ৰেইনৰ পিছত তোমাৰ গাড়ী ধৰিম বাছত যাব লাগিব ছিকিমত।
উম।
বুজিছা বাছত তোমাৰ ছিক্কিমৰ গেংটকৰলৈকে যাম তাৰপিছত তাৰপা নিজৰ মানে ট্ৰেভেলাৰ এখন বুক কৰিব লাগিব আৰু। মানু চাই নহ'লে এটা মানে ফ'ৰ ফ'ৰ হুইলাৰ গাড়ী এটা ল'ব লাগিব আৰু যেনেকে ইন'ভা ক্ৰিষ্টা হ'ওক তেনেকুৱা আৰু। তেতয়া ঘুৰিব পাৰি আৰু য'ত যাওঁ যাব পাৰি। আৰু পাৰ্চনেল পাৰ্চনেলটো লোৱাটো মই ভাল নাপাওঁ মানে, আমি জাগা বিলাক নজানো ন, চ' মানে টুৰিষ্ট এটা লৈ ল'ম, গাইড গাইড এটা লৈ ল'ম যোনে মানে ঘুৰাবও লৈ যাব আৰু সি ড্ৰাইভাৰো হ'ব পাৰিব।
অ' সেনেকুৱাটো হ'লে ভাল আৰু আমাৰ মানে প্ৰফিটত পৰিব তেতিয়া।
অ' সেইটোয়ে মানে নহ'লে এজন টুৰিষ্ট গাইড এটা হ'লে আৰু ড্ৰাইভাৰ এটা হ'লে বেলেগ বেলেগ কষ্টলি পৰি যায় ন দুটাতে। সেইটোয়ে, সেইটোয়ে।
তাকে মই ঘৰৰ পৰা পাৰ্মিশন উলিয়াই আছো জানা, আমাৰ আক' মানে মোৰ পেৰেণ্টছক আকৌ বহুত মনাব লাগে ন, কৈ আছোঁ যাবি বুলি কৈছে। কিন্তু এতিয়া মানে ভাল চিনাকি তেনেকুৱা ওলোৱা নাই ন, ত' লগৰ লগতো আজিকালি যেনেকুৱা পৰিস্থিতি পতককে ভৰা মানে পঠিয়াই দিবলৈ অকমান ভয় কৰে দিয়াচোন। সেইকাৰণে মই অলপ মনাই আছো বাৰু লগৰখিনিৰ লগত যাম বুলি। যদি ফাইনেল ডিচিশ্যন দিয়ে যাবলে, মই যোৱাটো কনফ্ৰাম।
হ'ব, হ'ব। বাকী মই এনেই কথা পাতো নেকি? মইতো চিনি পাওঁ তোমাৰ মা দেউতাক।
অ' তুমি নহ'লে তুমি ৰাতিকে কল কৰিবা ঠিক আছে।
হ'ব ৰাতিকে কল কৰি বুজাই দিম ন।
অ' তেতিয়া বেছি ভাল হ'ব, এতিয়া মানে কামত ব্যস্ত হৈছে। মই অলপ মান চিৰ চিৰ কৰি দিলো, নাই অলপ খং উঠি আছে। ৰাতিকে অলপ মইও অলপ মানে পেৰ পেৰত অলপ পৰি দিম আৰু।
ন তেনেকুৱা কৰিবা, অলপমান কান্দি দিবা আৰু ন এনেই ফে'ক কান্দাটো।
সেইটোয়ে তেতিয়াহে দিব চাগে ইয়েচ।
সেই দি দিব দিয়া একো কথা ন, মই ভালকে বুজাই দিম তোমাৰ মা দেউ তাক একো নহয় বাৰু, ছোৱালী মানুহ এতিয়া ঘূৰিব দিব লাগে ন।
তাকে এতিয়া অ' যদি বন্ধত নুফুৰো আৰু এইটো টাইমতে ফুৰিব চান্স থাকে ন বিশেষকে বন্ধ থাকে। পিছত আকৌ ক'ত ফুৰিব মানে ফুৰিব টাইম পাম। তোমাৰ পঢ়া, পঢ়া, পঢ়া কে যাবগৈ গোটেই জীৱনতোত, তেতিয়া হ'ল লাইফ মানে ৰিগ্ৰেট হ'ব টাইম থাকোতে ফুৰেই ন'ললো বুলি।
সেইটোয়েটো তোমাৰ, এতিয়া মানে ঘূৰা বয়সে এইটো, টিনেজাৰ্চ বিলাকে মানে এইটো বয়স হয় জানা ঘূৰা। তাৰপিছত ডাঙৰ হ'লে তোমাৰ কামৰ টেন্স ন আহিব বিয়া হ'ব সেইটোয়েইতো।
আৰু তোমাৰ মানে ঘূৰিলে ফুৰিলে নলেজটো বহুত বাঢ়ে। মই যোৱা দুমাহ দূৰ বাহিৰ বাহিৰত আছিলো যে, মোৰ মানে মই বহুত কথাই শিকিলো ক'বলৈ গ'লে।
উম, গ'ম পাইছো।
তুমি নহ'লে ৰাতিকে কল কৰিবা ঠিক আছে। মই মাক পুৰা অলপ মানে পুৰা মনাব চেষ্টা কৰিম। তাৰপৰা তোমাক তোমালৈ কান্দি কান্দি চাপজ মই কল লগাইছো, মোক ক মই এনেকুৱা এক্টিং কৰিম যে ত' মই ট্ৰিপটো কেঞ্চেল কৰিছো তাৰপা তুমি ক'বা যে দিয়া মই এপাক তোমাৰ লগত মাৰ লগত কথা পাতি চাওঁ তেনেকে ক'বা। তাত তুমি পুৰা বুজাবা আৰু অলপ চলপ
অ' হ'ব দিয়া মই তোমাক বুজাই দিম, তুমি মোক কল কৰিবা ৰাতি মানে হ'ব।
উম, হ'ব বাৰু, তেনেহ'লে এতিয়া ৰাখো নে কি?
অ' হ'ব দিয়া ৰাখাতেনে বাই বাই।
অ' বা বাই।